অ অ
হেল্ল শুনিছ কি কৰ
বেকগ্ৰাউণ্ড চাউণ্ড
অ কি কৰিছ
এই আছিলোঁ পাকঘৰত আছিলো হয়।
বা তও কাম কৰ নেকি?
মই কাম কৰা নাই মই চাবলে গৈছিলো
ইচ বৰ ভেয়া
বা ওচৰলে অলপমান নিগৰানী কৰি আহিছো মই। কিনো কৰিছে
কি বনাইছে বাই বায়ে কি বনাইছে আলুগুটি বাই কি বনাইছে আলুগুটি ক
আলুপিতিকাৰ দালি ভাত আজি অলপ দুখৰ খানা আমাৰ। ভেজ খানা
একো নহয় দে হিত কে কেতিয়াবা অলপ দুখৰ খানাও খাব লাগে আৰু
হা সদায় কিমান মাংস খাম নো
অ তাকে সিহঁতে মাংসটো নহ'লে নোহোৱা টাইপৰ হৈছে যে
অ সঁচাকে ডেইলি পৰে বুলি ক'লেও বেয়া নহয় মোৰ। উমও
মোকো লাগে মাংসটো নহ'লে নহয়
তোমাকো লাগি আছে
কি ক'বা আৰু আজি-কালি মই অলপ খোৱা চোৱা হৈছো নৰে
তোমাকো মাংস লগা হৈছে আজিকালি কেনেকোৱা আচৰিত কথা কলা আকৌ তুমি এইটো হা
কি ক'বা আৰু
বেলেগ আচৰিত মই আচৰিত হৈ গৈছোঐ পিছে কেই পিচ খোৱা মাংসৰ
নাই আজি কালি খাও মই দুই তিনি পিচকে
অ মাই গড উ মা বেলেগ খোৱাচোন আজি কালি
কি ক'বা আৰু তুমি মোক লগ কৰা নাই নহয়
তুমি লগ কৰিবা আকৌ
তুমি মোক লগ কৰ তুমি মোক লগ কৰা নে নহয় আজিকালি মই সেইকাৰণে অলপ খাবলৈ শিকিছো কি কৰিম আৰু নহবা তুমি বেলেগৰ লগত গৈ ফুৰা নহয়
অঔ বাপৰি মই লগ পিছে কোনে লগ লয় সদায়
তাকেই দবাই তাকেই দবাই
তো আহে আকৌ ইফালৰ পৰা কেতিয়াও নামাতে আহ আজি কৰবাত ওলাই যাও বুলি
তুমি আৰু ব্যস্ত তোমাৰ
মইতো ব্যস্ত নহয় তোমাৰে কোনোবাই মেছেজেই নকৰি একেবাৰে আহ আজি লগ কৰো বুলি মনতেই নপৰে মেহেয়াও মন কৰিব লাগিছিলে নহয় বহুত দিন হৈ গ'ল বহুত বছৰ হৈ গ'ল
নাই নাই
হয় নে
নাই নাই কৰিম কৰিম পূজা কৰিম কৰিম পূজামণিকো লগ কৰিব লাগিব একেল একেলগতে তিনিটাই যাব লাগিব
য়েচ কিন্তু কথা এটা হ'ল নহয় মধু যে মধুৱে চান্দে লগ কৰিম বুলি কৈ আছে
চানডে চাবহে লাগিব ৰ মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম একজেক্টলি এতিয়া কৰিব ক'ব নোৱাৰিম মানে মাজতে তোৰ এই গা বেয়া সেইকাৰণে টিউশচ্যন নকৰিলো ন মই ত' টিউশচ্যনকেইটা ছেটাৰ্ডে চানডে মিলাই দিব লাগে ন
অ অ
আৰু তোৰ গৰম বন্ধ তেতিয়া বন্ধ হ'ব বাৰু কিন্তু স্কুল ছুটি নোহোৱালে কে বন্ধ নহয় ন স্কুলটো ওঠৰ তাৰিখৰ পৰা দিবহে বন্ধ তেতিয়াহে পাৰিম মানে তোৰ অফটো এয়া কৰিব মই সেইকাৰণে চাই নলও শুক্ৰবাৰে জনাম দে শুক্ৰবাৰ বা শনিবাৰে জনাম
শুক্ৰবাৰে জনাই দিবি অ এতিয়া ভাল হ'ব মানে কি হল নাজানো ক'ত যাম তাই যে কৈ আছিলে লগ কৰিবলে তাপা মই সুধিছিলো সেইদিনাখন চেটাৰডে সুধিছিলো তাৰপিছতে তাই কলে কি চানডেটো মোৰ প্লেন আছে আৰু মই কলো যে তোৰ গা বেয়া বুলি
অ
কলে কি হ'ব মইতো তাই চাগে পোন্ধৰ তাৰিখ মানে ইমান দেৰি হৈ যাব তাৰ আাগৰ যিটো চেটাৰ্ডে চানডে আছে বন্ধতহে পাইম ন আমি চবে অ সেইকাৰণে মানে তাই কৈছিলে কি পাৰিলে চানডেটো কৰি বুলি এইটোৱে লষ্ট চানদে হব তাৰপাছত তাই জাবগে মানে।
পূজাই যাম বুলি কৈছে ময়ো হৈ যাব। তই যদি ফিক্স কৰ তেতিয়া হৈ যাব আৰু
যাব পাৰিলে।
তাকে যাব পাৰিলে ভাল আছিলে, ইমান বছৰে হৈ গ'ল বুলি ক'ব পাৰি।
উম।
বছৰে হ'ল লগ নোপোৱা।
লগ নোপোৱা বছৰে হ'ল ন তাইক সেইকাৰণে তাই নিজেও কৈছে ন সেইকাৰণে বেয়াও লাগিছে। মানা কৰিবলে।
অঁ। অঁ আমি তিনিটাটো পালোঁ বাৰু তই মই পূজাই।
অ আমি তিনটাই বা পাইছো উম তাইকটো বহু দিন পোৱা নাই ন।
দিন মানে তোৰ বছৰে হ'ল।
অ, বছৰ হ'ল বছৰ হল তাইৰ লগত বছৰ হল অ তাইক নিজে কৈছে এতিয়া বেয়া লাগিব ন। বিউটি লগত কানেক্ট নাইটো বিউতিৰ লগত মই কথা হেৰিও নকৰো।
উ পাতো মাজে-মাজে পাতা যায় ন। পাতে তাইও মাজে- মাজে মেছেজ দিয়ে। অঁ, এই ময়ে ভয় কৰা নাই নেকি বাকী চব ভয় কৰিছে।
চব শকত হৈ গৈছে তোমাৰ, হ'ব অলপ টাইম লাগিব বয়স হোৱা নাই তোমাৰ।
সৰু হৈ আছাটো তুমি অলপ বিকাশ হ'বলৈ টাইম লাগিব তোমাৰ।
হয়নে মানে তোৰ কি হব মই এই সুজিতা আৰু তাইৰ লগত তুমি তাৰ লগত ভাল ন।
অহ।
সুজিতা যে সুজিতা
অঁ।
ত সেনেকা কৰি মানে আমাৰ তিনটা এটা গ্ৰুপ এটা আছে, মাজে-মাজে সিহঁতে তাই সুজিতাই মানে কিবা কিবি ৰিলচ পঠাই থাকে। সেনেকা কৰিয়ে অলপ এটা দুটা কথা পতা যায়, আৰু আৰু বিউটি মাজে মাজে এনে ফোন কৰে নকৰা নহয়, মই কৰা হোৱা নাই আৰু তাইক কিন্তু তাই কৰে মাজে-মাজে।
অ আচ্ছা-আচ্ছা মোৰটো নাম্বাৰ ষ্টেটাচত নেদেখো তাইৰ নাম্বাৰটো চাগে নাই। তেনেকুৱা কিবা হব বা ইনষ্টাগ্ৰামতো নাই হা
এই ইনষ্টাটো নাই?
ক'তোৱে নাই তেওঁ লগত টো মোৰ আনফল' মৰা নাই তাই বেলেগ একাউণ্ট হল নেকি!
ছোৱাল নেকি এইটো অ এইটো চেঞ্জকন চেঞ্চ হ'ল নেকি?
অ অ বিউটিৰ অ এইটো নাম্বৰ আছে হয় হয় হোৱাটছাপত আছে। নহ'লে মই কেনেকে দেখিম বাও তাইক।
অ তাৰ ৱাটছাপছ এইন চেঞ্জ কৰা নাই নম্বাৰ অ ইনষ্টাটো চেঞ্জ কৰিছিল নেকি তোৰ মাজতে।
সেইকাৰণে কৈছো নিউ বুলি আহি থাকে ন মোৰ। চাবিচনত কিন্তু ফলো কৰা নাই বাৰু সেইটো বেলেগ কথা। সেইটো কাৰণে বাদ দে ইমান কথাও নহয় ন। বিবেকৰো নাই বিবেকেও চাগে মোৰ নাম্বাৰ নাই নেকি তাৰ ওচৰত।
গম নাপাওঁ বিবেকৰ লগত মোৰে কথা পতা নাযায় ৰ এই মাজত তে তোৰ ধৰ কিমান দিনমান হ'ল একমাহ এক ইমান হোৱা নাই হ'বা একমাহ হোৱা নাই, এই দছদিন পোন্ধৰ দিনমান আগত এবাৰ লগ পাইছিলোঁ। ময়ে লগ নাপাওঁ এইখিনিখিনি থাকি কিনে।
সেইটো ইয়াত থাকে ন ক'ত থাকে?
এইটো তাতে ফ্লেটত থাকে।
ফ্লেটত থাকে ওচৰতে নেকি ফ্লেটটো?
অ অ ওচৰতেটো ইমান দূৰ নহয়।
অ।
উ আমাৰ তা পৰা ধৰ দছ আমাৰ তাৰ পৰা ধৰ দছ মিনিট, আমাৰ তাৰ পৰা ধৰ দছ মিনিট। অ দছ মিনিটৰ কাৰণে হ'ব। খোজকাঢ়ি গ'লেতো দছ মিনিট যদি কিবা গাড়ী চা- সেই তালে তালে পাঁচ মিনিট আৰু।
পাঁচ মিনিট অ চেঞ্জ হৈ গ'ল মানুহটো।
এই বহুতো অ মোৰ এতিয়াও মানে কেনেক- না লাগে মানুহটোক বেলেগ লেভেল চেঞ্জ হৈ গ'ল।
কিয় হয় এনেকুৱা তই ক নে কেতিয়াবা
নাই তেনেকা লগ পালে মানে কথা পাতাই নহয় তোৰ ৰাস্তাত লগ পাও মাজে মাজে এইবাৰ বাৰ্ড- তেটো নগলো ন।
উম।
মোৰ কিবা এবাৰ বাৰ্থডেত যাবলৈ মন নগ'ল। সি মাতিছিলে বাৰু কিন্তু মানে এই সি যোন কেইটাৰ লগত যাই লগ সেইকেইটাৰ লগত আমাৰ ভাইফ নিমিলা নিচিনা অ।
নিনিলে অ সেইটোৱেটো তেনেকে
এই বেলেগ বেলেগ বেলেগ লগ হ'ল ন এতিয়া তাৰ
উম মানে মানুহতটো একদম চেঞ্জ হোৱা মানুহ মানে। অলপ ফ্ৰেণ্ডৰ হেৰি পালে মানে চেঞ্জ হৈ যায় আৰু।
মানুহটো এতিয়া পূৰাই চেঞ্জ হৈ গ'ল।
উম।
মই সেইদিনাখন ফটো চাইছিলে আমাৰ যে ৰজি ৰুমত যোৱা ফটো কেইখন যে ফটো ভিডিঅ' কেইটা সেইকেইটা চাই চাই মোৰ মনত পৰে।
অ ন ভাল লাগিছিলে সেইদিনাখন
বেছ আছে কিন্তু নহয় ৰজি ৰোমত।
বহুত ভাল লাগিছিলে সেইদিনা কিন্তু সেইয়া মানে হেৰি তই যে ষ্টৰি দিছিলি ন মই এড কৰিবলে চালো ন অঁ এড কৰিবলৈ চালো ন কিন্তু এক নহয় বস্তুতো আগৰ ষ্টৰি যে।
এড কৰা অপশচনে নাহে।
ন।
এনেই চাইছো অঁ অপশন আহ চ আগৰ ষ্টৰি ন অটাইষ্টৰি হয় ন। সেই কাৰণে মানে নানে তেনেকে।
মই কিন্তু আকৌ এবাৰ ৰি চবকে ৰিটেক কৰিছিলোঁ কিন্তু। কিন্তু নহয় নেকি ৰিটেক কৰিলেও অঁ নহয় নাহিল সম্ভৱ। অঁ মে বি কিন্তু মই কৰি দিছিলো যেতিয়া ষ্টৰিটো দিছিলো।
উম কিন্তু হোৱা নাছিলে মই চাইছিলো অপশচনটো নাহে এড বুলি আহিছে ন এড কৰিবলে নাই অহা।
মেছেজত গৈও চাইছোঁ সেইটোত পূজা নাছিলে আৰু।
সেইটোৱে বেয়া লাগিল তাই নাথাকিলে।
বেয়া লাগে মোৰ বেয়া লাগে এ হ'লেও তাই মানুহজনীয়ে কহি নেপাই বেয়া নাপায় মানে বেয়া পাইছিলে বাৰু হ'লও তোকে মোকে বেয়া পোৱা নাছিলেও। অঁ তোকে মোকে বেয়া পোৱা নাছিলে মোক কৈছে। সেইটোৱে আমিতো কৈছিলো এ ন।
আমি কৈছিলোৱে।
তাই কো মাতা ভাল হল হয় তিতিয়া মানা কৰি দিলে নিজে নিজেই। তাৰপিছত কি কমা মোৰ ৰৌজিলে পতাপত-
সিহঁতেও বেছি পাইলো তোমাৰ ফ্ৰী নাছিল ন মোৰো নহৰু যেলৰ কথা।
উম আৰু তাই মোৰ নাম্বাৰো নাইজ পিছে বেলেগ নাম্বাৰ চেঞ্জ কৰি দিছা তাই আৰু।
বাৰু আছে আছে মনত আছে।
ক'ত আছে হাৰিয়ানা নে কবাতহে আছে।
অঁ গম নাপাও কত ক'ত আছে গম নাপাও তাই কাৰণে বিবেকৰ লগতহে আছে সম্ভৱ।
বিবেকৰ ঘৰত আছে অঁ বিউটিৰ লগতো আছে চাগে। চিবানচ তাৰলগত বেছি ভাল আছিলে ন হুম।
অঁ সেইটোৱেই তোৰ তাল লগত বেছি ভাল আছিলে।
ধিনেশ ধিনেশৰ লগত নাই ছাগে।
নাই সম্ভৱ ধিনেচৰ লগত।
এই চবি যে আছিলে চবি।
অঁও।
মাজে।
উম। কি ফটো দিয়ে অও। কি ফোটো দিয়ে অ ভয় লাগি যায় মোৰ মাজে মাজে দেখা পায় পিনে
ই দেখোন চায়েৰা হৈ গ'ল।
অঁহ।
বেলেগ মানে আচৰিত পাওঁ মানে কেনেকে মানে আমি থা তালকেতো আমি গমো নাপালো ন। কেনেকে ইমান চেঞ্জ হৈ গল, হুম'।
অকণ অকণ জানিছিলোঁ কিন্তু মানে ইমান লেভেললৈ মই বোলো অকণ অকণ জানিছিলো কিন্তু ইমান লেভেলৰ উ
কি ক'লি
পোৱা নাছিলোটো
অ গম পোৱা নাছিলে উম
অ মই বোলো নহয় এনেই অলপ অলপ জানিছিলোঁ কিন্তু
মানে পিছত বেছিকে সেইটো হেৰি হ'ল মানে
উম মে বি
উম তাকে এডাল কি আছে আৰু সেইবিলাক হেৰি কৰি থাকে ন এতিয়াতো একেবাৰে কণ্টেক্ট নাই মানুহবিলাক বিবেকৰ নাম্বাৰ নাই জানা নে মোৰ
উ মোৰ নাম্বাৰ বিলাক আছে ছব্বিৰৰটো নাই বাৰু
অ অ মোৰ মান নাই সিহঁতৰ নাছিল আগতে হৈছিলে মোৰ কিন্তু বিবেকৰ নাম্বাৰটো মোৰ ওচৰত আছে কিন্তু সি চাগে মোৰ নাম্বাৰটো ছেভ নকৰা ডিলিট কৰিলে বা কিবা কৰিলে চাগে সি তাৰ ষ্টেটাচ নেদেখোঁ
হ'বও পাৰে
সেইকাৰণে ভাবিছোঁ
অ
অ ব উ এতিয়া একো আহেও নাযায় হো
অ সি দেখা না ৰাখিল নাই
কি কি